কি, কি কৰি আছ?
এ, কি কৰি আছো, আছো এনেকা এই জংঘল অলপ আছিলে চাফা কৰি থাই, আহিছো ৰহ, গা-ধুমগৈ বোলো।
ভাত
ভাত বনাই কৰি থৈ দিছো।
অ, গৰম লাগিছে মানে?
অ, ভাত-চাত বনাই কৰি পেলাই, গা ধুম বোলো আৰু হেৰি যে অ, সেইটো কাৰণে, অলপ চাফা কৰি লচোন।
এই, স্কুলৰ পৰা আহিলে?
অ, আহিলে।
অ, আজি ৰাভা দিৱস আছিলে নহয়, সেইকাৰণে চাগে অ, নহয় এনেওতো আজি, শনি বাৰো।
শনিবাৰ আজি, হেৰি ৰাভা দিৱস আছিলে, স্কুলত কিবা পাতিছিলে চাগে আজি।।
অ,
অ, অ,
টিফিন নিয়া নাই আৰু।
টিফিন আজি দি নপথালো তাতে খাব দিছো মই, আজি মানে কি হ'ল মোৰ গাটো ৰাতিকে ইমান বেয়া লাগিলে, মই বোলো আজি বনাব নোৱাৰো, তই কেণ্টিনতে খাবি যা বোলো, তাতে খালে আৰু।
তহঁতৰ যে, সেই লেচৰা-মাহ ভেন্দি এইবিলাক যে আকৌ হেৰি কি, জিকা। তিহু, এনেকে যে দিছিলে, বাৰীখনত ইমান ধুনীয়াকে হৈছিলে হে লাগিছে নে?
অ, লাগি আছে।
আৰু জলকীয়া?
লাগে, অ, কি, বোলে ভোট জলকীয়া?
অ, ভুত জলকীয়া।
ভুত জলকীয়া নাই লাগা হেৰি, গছ কেইজোপা হেৰি গ'ল ছাগলীয়ে খালে ৰহ।
অ,
ছাগলী সোপা, এ, জেওৰা হেৰি দি, জেওৰাখন এই মানে, অ, মাৰা হৈ নাথাকিলে
অ,
একে ছাগলীয়ে, ভুত জলকীয়া পুলি ইমান ধুনীয়াকে ওখ, ওখ গছবিলাক লাগিলে হৈ চাগে, কালি একেবাৰে লটকা কৰি খায়ে থ'লে।
ছাগলীয়ে খালে, একেবাৰে গুৰিলৈকে চুবাই দিয়ে।
উম,
সেইটো এটা বেয়া আকৌ। নিশ্চয় অ, বিশেষকে অন্য জলকীয়া যিয়ে হওঁক-নহওঁক, কিন্তু ভোট জলকীয়া জোপা নষ্ট হৈ গ'লে গাটো বিষাই যায়।
অ,
আমাৰ জলকীয়া কেইটাৰ, পুলি খিনি ইমান ধুনীয়া হৈছে। ডাঙৰ হৈ আছে একেবাৰে। পাত বিলাকো ডাঙৰ ডাঙৰ, কিন্তু এটা ফুলে মাহ নাইকিয়া, কিন্তু লেচেৰা মাহ খিনি আমাৰ লাগিছে।
উম,
তহঁতৰ লাগিছে নে?
আমাৰ লেচেৰা মাহ লাগিছে। বেছি লাগা নাই আও।
আমাৰো কেইডাল মান লাগিছে। আমাৰ তিনিটা মানুহ ধুনীয়াকে এসাজ হ'ব আও।
অ, মই সেয়া ছিগি বৰ হৈ আছে যদিও মানে সোমোৱা গৈ নাই। যাব লাগিব আজি ভাতি বেলাকেহে সোমাই চাম গৈ আও, কি কি ছিগিব হৈ আছে।
অ, জিকা ফুলিছে নে?
জিকা ফুলিছে। জিকা ফুলিছে, আকৌ তিয়ঁহ ফুলিছে।
অ, পদুনাজোপা হ'ল?
অ পদুনাজোপা হৈছে, ধুনীয়াকে হৈছে। ছিগিব পৰা
বাৰীখন ধুনীয়াকে এইটো চাইডে ডাঙৰ যে, চব কৰিবলে ভাল আৰু ৰ'দো পৰে যে। ধুনীয়াকে চব কৰিলে হয়।
আগতীয়াকে কৰিব লাগিছিলে। মানে আগতীয়াকে কৰা নহ'ল যে।
অ। সি আগতীয়াকে কৰিবলে চোন টাইমেই নাই। কাটিয়ে পেলাব লাগিলে হয়। অ '
কাটিয়ে পেলাব লাগিলে হয়।
অ' বিয়া পেণ্ডেলটো তাতেই দিয়া গৈছে।
লাগিছিলে ইমানেই লাগিছিলে। সেইফালে দিছিলো তেতিয়া।
অ।
তাই বিয়া হ'ল আও। অ কাটি পেলাব লগা হ'ল অ। একেবাৰে, বেয়া লাগিছে আকৌ মোৰ কাটিব নিদো। তাপা পা সেয়া পেণ্ডেল দিয়া মানুহে কৈছে, কাটিবই লাগিব এ বা এতিয়া নহ'লে নহ'ব নহয়। অ এতিয়া কাটি পেলালে আও, ইমান লাগিছিলে উম। তে মন চন বেয়া লাগি থাকে এতিয়া মোৰ ভাবিলে। তেতিয়াও জাতিলাওঁটো খায় থাকিব পাৰি। এ নহয় নহয়। জাতিলাও প্ৰতি বহুত, আমাৰ ইয়াতহে মানুহ বিলাকে নাখায় হয়। বিহু যোৱা পিছত বহাগৰ বিহু যোৱা পিছত।
নহয় খায়। কিয় নাখায়? কোনজোপা নেখায় জান? যিজোপা গছৰ নেকি জাতিলাওটো চাটত লগায়। আগৰ মানুহে কয় যে, সেইজোপা গছৰহে নাখায় আৰু। এনে খায় থাকে চবে। সেইকাৰণে বহুত মানুহে নিদিয়ে নহয়। চাটত দিয়া বুলি ক'লে সেইজোপা গছ ক মানে নিদিয়ে। ধৰ যিজোপা নেখায় আৰু বুঢ়া হ'ল আও তাপা সেই তেনেকুৱাহে দিয়ে, সেইটো কাৰণে।
অঁ।
অ চাটত দিয়া পিছত সেইজোপা গছ কাটিয়ে পেলাই। অ চাটত দিয়া গছজোপা মানুহে কাটি দিয়ে, তাৰমানে পিছত লাগি থাকিলে আকৌ মানুহে খাব নাপায় বুলি কয় যে। অ আগৰ মানুহে কয় আও নাপায় বুলি, আজি আজিকালি ব্যৱসায় সময়তনো মানুহে কোনে মানিব।
মই আক এয়া মানে কৈ থাকো যে মানুহে খায় বুলি হয়, মই সেইটো কাৰণে ভাবিছো চাগে কিয় নাখায় আৰু বেলেগতো গুৱাহাটী গুৱাহাটী, চোৱাহাটিটো একে বাৰ মাহে ওলাই থাকে।
বাৰ মাহে ওলায়। তই বাৰ মাহে লাগিলে বাৰ মাহে খাব পাৰ, কিন্তু সেই গৰু চাটত দিয়া। পা কাটি পেলাব লাগে, সেইকাৰণে মানুহে নিদিয়ে গৰু চাতলৈ বুলি ক'লে নিদিয়ে নতুনকে লাগিছে আমাৰ এপাত নিদো এনেকে যে কয় সেইটো কাৰণে নিদি দিয়ে উম
হয় দে ভাত এতিয়া কিহেৰে বনালি নো
ভাত এতিয়া মই হেৰি এ ভাত বনাই থৈছোঁ দালি বনাই থৈছোঁ
অঁ
আকৌ হেৰি কি বুলি কয় ক কণী এতিয়া হেৰি কৰি দিম আও তাই আকৌ ভাজি আৰু বেলেগ ভাজি নেখায় যে
অ
কণী আমলেট কৰি দিম
অঁ পাপাক গ'লগে
তা
পাপাক আহিছিলে যে গ'লগে
অঁ গ'ল
এ তহঁত দুজনী হে আউ, অ
অঁ আমি আমি দুজনীহে
তাই কি কৰি আছেহি আহি পেলাই
তাই আছে মোবাইল চাই আছে
অ আজিকালি চব ল'ৰা ছোৱালী খালি মবাইল আৰু মবাইল দেই মোবাইল নহলে একোৱে নহয়।
অ
অ মোবাইলটো নহলে একদম ভাতো নেখায় নহয় মোবাইলটো নহ'লে সিহঁতে মোবাইল চাই চাইহে ভাত খায় সেইকাৰণে নহয় মোবাইলটো চাওক এটা সময়ত চাওক বাৰু কিন্তু চৌবিশ চৌবিশ ঘণ্টাই খালি মোবাইল টোৰ লগত লাগি থাকে যে আজিকালি কিছুমান ল'ৰা ছোৱালী সেইবিলাক বেয়া লাগে ন। ভালতো শুনি জ্ঞান ললে ভালেই তাৰ মাজতে যে বহুত বেয়া হৈ যায় ল'ৰা ছোৱালী সেইটো এটা কথা এতিয়া গা নুধুৱগে
হা
গান নোধুৱ গা নোধুৱ বোলে আ এতিয়া।
অ গা ধুম ৰ অকণ বহি লৈছো।
বহুত গৰম লাগিছে ন ৰ'দটো বহুত বেছি নাই কিন্তু ইমান গপ গোপনি দিছে নহয়
অ
ধুনুকণ আহিছে নেকি
নাই
আহা নাই
উহো
তাৰ পাৰ্লাৰ লে গৈ আছে
অঁ
ঠিকেই আছে নে শিকি আছা নে? মই সিদিনা খন হেৰি তাই মানে মেকআপ কৰিছিল নেকি অ কিবা ব্ৰাইডেল মেকআপত এটা ধুনীয়াকে ফটো এখন দিছে ফেচবুকত চাইছো বৰ ধুনীয়াকে পাৰিছেও।
অ' পাৰিছে।
তই দেখিছা নে? মই যে বিশ্বাসে কৰিব পৰা নাই মই যে তাই যে সেইটো মেকআপ ইমান ধুনীয়া কৰিছে।
অ'।
মই ভাবিব পৰা নাই বুলি পাৰিছে সঁচাই দেখোন হেই তাইক কৈছো পাৰিছো বহুত ধুনীয়া হৈছে বোলো। তেনেকে বুলি কমেণ্ট কৰিছোঁ আৰু ফেচবুকত। হওক দে তাই যিয়ে নহওক তাই আগ্ৰহটো আছে যে সে
অ' কিবা এটা শিকি ল বোলো আৰু তাইক কৈছে।
শিকি লৈ মানে নহয় মানুহৰ আগ্ৰহো থাকিব লাগিব তাই যে আগ্ৰহটো আছে সেইটো কাৰণে শিকিব পাৰিছে।
অ'।
যিকোনো কামত মানুহৰ আগ্ৰহটো লাগিব।
অ'।
এতিয়া তোৰ কাপোৰ চিলাবলৈ অকণমান আগ্ৰহটো আছে সেইকাৰণে তই ধৰ পাৰ।
অ' সেইয়ে।
ন তাইৰো আছে আগ্ৰহটো কাপোৰ চিলোৱাটোত।
তাইও আছে তাই চিলাবলৈ জানেইচোন হয় আগতে তাই চিলাইছিলে এই মাজতে এৰি দিলে আৰু এলাহ কৰিলে।
এৰি দিলে যিকোনো কামৰ মানুহৰ এলাহ এটাহ লাগি যায়।
অ' তাই দেও আকৌ হেৰি কৰি ল'ম বুলি কৈছে।
অ'।
চিলাম বুলি কৈছে।
তাই এতিয়া সময়ো নাপায় দেই ল'ৰাটোৱে ছোৱালীজনীয়ে তাই ইমান দিগদাৰ শাহুৱেকোও আগৰ দৰে একো কৰিবও নোৱাৰা হ'ল বেমাৰ
অ'।
তাৰ বহুত জলা হৈছে এতিয়া।
হেই ল'ৰাটো এতিয়া আৰু অলপ ডাঙৰ হোৱা হয় বা এই মানে শাহুৱেকৰ যদি ভাল হৈ থকা হয় তাৰ ইমান মানে কথাই নাছিলে মানে। তেতিয়া মানে মানুহজনী বহুতখিনি সহায় কৰে নহয় হয়।
অ' বহুত কৰে কিন্তু
ভাতে পানীয়ে চব বনাই তাই তেতিয়া সেইবিলাক হেৰি ন আৰু এতিয়া তাই ধৰি লও নোৱাৰা হৈছে যে এতিয়া তাইয়ে কৰিব লগা হৈছে।
তাক সেইটো কাৰণেতো ইমান ধুনীয়াকৈ কাটিঙটো শিকিব পাৰিলে।
অ'।
তেতিয়াতো তাই ধৰ কথাটো কৈছো শাহুৱেকে চব কৰে কাৰণে কাটিংটো শিকিব পাৰিলে এতিয়া তাই মানে শিকিব নোৱাৰা হ'ল ন।
অ'।
সেইটোয়ে এতিয়া তাই পাৰ্লাৰটো শিকিবলৈকে তাই কিমান প্ৰব্লেম হৈছে।
অ'।
ল'ৰাটো কষ্ট পায়, ল'ৰাটো সৰু হৈ আছে ল'ৰাটো ইমান খিনাই গৈছে। ল'ৰাতো মুখখন দেখিলে বেয়া লাগা হৈ গৈছে গৈ।
হয়, দে। চা হা একো নাখাই যে। কি যে সেইটো কাৰণেতো দিগদাৰ মানে বস্তু-চস্তু খোৱাৰ ৰাপ নাই নোখায়। ইমান কতিয়াই থাকিব লাগে।
আৰু তাইও ইমান খিনাইছে, সেইদিনাখন যে আহিছিলে বা তাইক দেখি বেয়া লাগি গৈছে মনটো।
অ', কষ্ট হৈছে তাৰ আকৌ কিমান ঢপলীয়াই ঢপলীয়াই কাম- কৰি লৈ আকৌ সেইফালে যাব লাগে, কিমান কষ্ট হৈছে।
কম ল'ৰাটো ল'ৰাটোটো গাখীৰও খাই থাকে দেচোন।
অঁ অঁ', হ'ব দে ন। হ'ব দে বোলো মই এই হে গা ধুং গৈ।
গা ধুয় গ।
অঁ',
অঁ', যা নহলে গা পা ধুই কৰি ল' সময়ো হল নহয়। এটা মান বাজিলে নেকি?
অঁ', হ'ব দে অঁ'।
অঁ', অঁ', হ'ব দে।